হেল্ল'
অ ভালনে তোমাৰ
অঁ ভালেই তোমাৰ ভাল
ভাল ভাল দিয়া
কি কৰি আছিলা আহ আহিলো গ দিয়া
এই তিয়ৰ শকন কাটি দিছে মায়ে তাকে খাই আছো
অ চালাাদ খাব লাগে ন হয় দিয়া
মানে কাটি কৰি দিলে কিবা এনে কাটিয়ে খাবলৈ মন নাযায় দেখোন কোনোবাই চাবাচোন আম অকণ কাটি অ আকৌ মায়ে মাজতে আম কাটি দিয়ে তেতিয়া
অ অ হয় আকৌ দেই নহলে কি জানানে ঘৰৰ বস্তু ঘৰতে পৰি থাক
থাকে আৰু তোমাৰ যেতিয়া ঘৰত দেখিয়ে থাকো নহয় মানে কিজানা খাবলৈ মন নাযায় যত তুম এতিয়া বেলেগত যদি যাওঁ খাব মানে দেখি থাকো ন তেতিয়া আকৌ খাব মন যায় মানে কি আৰু যত নোোকোৱা তাত তোমাৰ এনেকুৱা খাবলে মন গৈ থাকে য'ত দেখি
অ উম হয় হয় কিয় বা এনেকুৱা হৈ থাকে ন আচলতে ভাবিব গলে দেখি থাকিলে চাগৈ মনতটো নাযায়
নাযায় আৰু ঘৰতে আছে আৰু কিনো মন গ'লে এটা
অ সেইটয়ে সেইটয়ে কিন্তু মই বুজিছানে উম-উম সিহঁতে কিন্তু খাব মন যায় উম আচলতে কি জানাম এনেকুৱা মানুহ বহুত আছে যোনে মানে ধৰি লওক দুবেলা মানে দুমুঠি খাবলৈও নাপায় পাই হয় ন নহয় ভাবিব গলে উম বহুত আছে তুমি যদি চোৱা মানে ধ লক গাহীত তুি গলে ছাগৰ ফুটপথত
উম আমি ভাবো আমি বৰ কষ্টত জীৱন জীয়াই আছো ন কিন্তু আমি সদায় আমাৰ তলৰ মানুহ খিনিক চালে গম পোৱা যায় যে হয়নেে সদায় আমি আমাৰ তলৰ মানুহখিনিক চাব লাগে
অ-অ তাকে-তাকে মানে কি জানানে বেলেগতকে আচলতে আমি বহুত শান্তিতহে আছো কবলৈ গ'লে হনে নহয় সুখত আছো
যিসকল ব্ক্তি ন বিশেষ ভাৱে সক্ষম তেওঁলোকৰ চোৱাচ জীৱনটোো কম অসুবি সুবিধা হয় নে এই হাত ভৰিতে অলপ অসুবিধা শুজ কঢ়াত হয়নে
উম খোজ কঢ়া ন তাকেই উম দেখা নাপায় তুমি আৰু এটা কথা অ তুমি আৰু এটা কথা ল্্য কৰিবাচোন যিখিনি মানুহে দেখা নাপায় সেইখিনি মানুহে একো শুনাও নাপায় চাবাচোন দুইটা অসুবিধা থাকে তেওঁলোকৰ উম থাকে তোমাৰ মানে
লাগে ন তোমাৰ
উম-উম বেয়া লাগে তোমাৰ আমাৰ ইয়াতে মানে ল'ৰা এটাই চাকৰি পাইছে উম আমাৰ ইয়াতে চাকৰি পাইছে ল'ৰা এটা তোমাৰ মানে ধৰি লওক শিক্ষা বিভাগত আৰু তেওঁ অফিচত থাকে তাৰপিছত ল'ৰাটো নহয় তোমাক শুনা নাপায় তাই গম পাইছা নে আৰু কথাও ক'ব নোৱাৰে তোমাৰ অ একোৱে নাজানে আৰু সি মানে ইংলিছ পছতহে চাকৰি পাইছে তেনেকে দিয়ে নহয় আজিকালি বহুতক হয় এই তেনেকা ত পঢ়াত বহুত চোকা মানে ল'ৰাটো তোমাৰ মানে ফাৰ্ষ্ট কুটাতে নাম আহিছে আৰু তেনেকুৱা পঢ়া শুনাত ভাল তাক মানে মই মানে কেনেকে অ থাকে নহয় থাকে তাৰছতে অ বিশেষভাৱে যিহেতু তেওঁলোকে সক্ষম ন সেইটো কাৰণে সিহঁতক উম সেইটো কাৰণে সিহঁতক দিয়েই তোমাৰ তাৰপিছতে মই তাক মানে এনেকে নামটোতো সুধিলে সি ক'ব নোৱাৰে ন তাৰপিছত মই তাক মানে এনেকে সুধোতে সি মানে সি সম উম উম লিখ অ চিনি পাই মানে তোমাক ধৰি লও চিনি পায় হা মোক মানে সি মানে আইডিয়া কৰি কৈছে মানে তোমাৰ ব্ৰেইনটো বহুত ভাল এনেকে মোক কৈছে কিয় জানানে সি মানে আমাক মানে আমি সেইকেইদিন থাকোতে সি আমাক এ বি চি ডি শিকাইছে সি যেনেকে এ বি চি ডি বিলাক পঢ়িছিলে সিহঁতো হাতৰহে হাততহে দেখাই সিহঁতক এ বি চি কেইটা অ তাৰপিছতে অ তাৰপিছত সি আমাক শিকালে মানে প্ৰথম মানে ধৰি ল এ বি চি ই এফ জি এইচ শিকালে হা তাৰপিছতে অ তাৰপিছত সি আমাক কৈছে তোমালোকে কৰা মানে শিকাই কৈছে যে তহ তহঁতে ৰিপিট কৰ কৰ মানে এনেকে তাৰপিছতে মই মানে দেখালো যে সি যিকেইটা কৈছে তেতিয়া মোক কৈছে তুমি বহুত ভাল হৈছা অ সি দেখাইছে মানে দেখাইছে ত
পদ্ধতিটো কিমান বেলেগ হৈ যায় এতিয়া চোৱাচোন মানে যোনখিনি মানে অন্ধ স্কুল ন সেই অন্ধ স্কুলত অন্ধ ল'ৰা ছোৱালী খিনি কিমান ধুনীয়াকে শিক ভাবাচোন তেওঁলোকে বস্তুটো চুই গম পায় এইটো কি বস্তু কি ৰঙৰ আ এনেকে শুঙি পলা যে গম পায় এইটো কি ৰঙৰ হয় কোনটো ৰঙৰ কেনেকে চোৱাচোন তেওঁলোকে কিমান খিনি মানে
উম বহুত খিনি বহুত খিনি আইডিয়া পাৰে দেই তেওঁলোকে কিন্তু ভাবিব গ'লে সেইটোয়ে সেইটোয়ে মানে তুমি জানা তুমি অনুমান কৰিব
পলাই অ চোৱাচো আমাৰ আমাৰ আমাৰ এই মগজুত টোৱে বা ব্ৰেইনটোৱে আমাৰ কিমান খিনি কাম কৰে হয়নে তোমাৰ
আচলতে জানানে ভাবিলে আচৰিত তুমি এতিয়া চাবাচোন কিবা এটা বস্তু আমি যেতিয়া নাপাওঁ আমি একে বহুত ভাবো হয় নে কিন্তু যেতিয়া আকৌ বেলেগে যে এতিয়া সেই বস্তুটোকে যেতিয়া পায় বা আমি নাপালো বুলিয়ে ভাবো কিন্তু আ আকৌ বেলেগ এজন চাবা সেই মানুহজনে আমাৰ নিচিনাকেও পোৱা নাই
পোৱা নাই অ নহয় আমি আমি এতিয়া আমাত আমাতকে যোনখিনি ভাল সেইখিনি কথা ভাবো বা তেওঁলোকে ইমান সুখত আছে তেওঁলোকৰ এইটো আছে সেইটো আছে তেওঁলোক ইমান সুখ সেই হয়নে এতিয়া আমি সেইটো চাব নালাগে আচলতে আমাতকে কিমান মানে দুখ কিমান কি আমাৰ কি কিমান মানে একে দুখত আছে চোৱা থাকি বলে যাৰ ঘৰ এখন নাই তোমাৰ হয় নে খাবলে দুবেলা দুমুঠি নেপ পাই সেই মানুহখিনিক ভাবাচোন কম কষ্ট এটা কৰিছে নিকি কিমান ভোকৰ আকৌ ঠাণ্ডাত যে তোমাৰ ঠাণ্ডা দিনত বেয়া লাগে দিয়া যাৰ ঘৰ ৰ নাই যাৰ ঘৰত বৰষুণ পৰে ভাবাচোন ঠাণ্ডা দিনকেইটা কিমান কষ্ট হয় বহুত মানুহে কিন্তু দান দিয়ে দেই সেই দিন কেইটাত কম্বল হওক অ কিবা হওঁ আৰু যে আমাৰ এতিয়া চোৱা অসমৰ এতিয়া এইজন ইউটিউবাৰ সমৰ মই গগৈ যে তেওঁক সেইটো কাৰণে ভাল লাগে কিন্তু ন তেওঁ ইমান মানুহক সহায় কৰিছে সেইকাৰ আৰু বহুত মানুহে তেওঁক সাহায্যও দিয়ে সেইটো কাৰণে যে মোৰ ফালৰ পৰা বিচনাখন দিম তোমাক এনেই বা তুমি ইমান ভাল কাম কৰি আছা হয়নে। আৰু এজন তোমাৰ তাকে হিন্দীত যে মানে এই হ হুছেইন মান। চুৰি বুলি গম পোৱা নে তেওঁ মানে বহুত কৰি আছে দেই তেওঁ মোৰ বহুত।
অ ভিডিঅ' বোৰ চাই ভাল লাগে নহ আচলতে কি জানা মানুহে। বহুতে মানে বহুতক মানে সহায় কৰি আছে কিন্তু কিছুমানে ধৰি লওঁক। দেখিছে কাৰণে দেখুৱাইছে আৰু কিছুমানে দেখুওৱা নাই আৰু এনেকুৱা তোমাৰ মনে মনে। অ সহায়ো কৰিছে আচলতে অ কিন্তু তোমাৰ। চাবাচোন এচাম এচাম মানুহে কয় কি। খোৱাতো বেয়া কথা আচলতে নহয় তুমি চোৱা তুমি এতিয়া দেখাইছা মই দেখি। তেতিয়াহে শিকিম মইও দিব পাৰোঁ বুলি ভাবিম।
তাকে এতিয়া সময় গগৈকে দেখিয়ে এতিয়া কিমান জন লৰাই চাগে আকৌ তেনেকে। মইও কৰোঁ দিয়া মইও সহায় কৰোঁ তেওঁ এটা হেৰি পালে। চাওঁক বা হয়নে সেনেকুৱা ভিডিঅটোত তেওঁ লাইক কমেণ্টটো পালে আৰু তেওঁ কাৰোবাক। বাক সহায় কৰিবলৈ পইচাও পালে। এতিয়া সময় গগৈ ভিডিঅ'টো বনোৱা কাৰণে চোৱাচোন ফেচবুকৰ পৰাটো অলপ। বোৰ হোৱাত। ভিউৰাচ হোৱাতে লাইক কমেন্ট হয় তেওঁটো কিবা এটা পালে তেওঁ যদি নিজৰ মূল। ধনে নাথাকে হয়নে তেওঁ উপাৰ্জন।
উম সেইটোয়ে সেইটোয়ে উম কৰ' পৰা সহায় কৰিব আৰু তুমি এটা কথা চাবাচোন আজিকালি মানুহে। ভাবে যে ছচিয়েল মিডিয়াটো বেয়া আচলতে নহয় বুজ। চা বহুত ক্ষেত্ৰত ভাল তুমি এতিয়া চাচোন কোনোবা এজন বেমাৰী বুলি যেতিয়া দিয়া যায় যে তেওঁ। ঘৰৰ অৱস্থা ভাল নহয় নহ। যে টকা পইচাৰ অভাৱ বা কেনেকৈ তেওঁক চোৱা চিতা কৰা যায় বুলি ক'লে যেতিয়া তুমি স্কেনাৰোটো। দি দিয়া চবে এশ টকাকে দিয়ক দিয়াচোন নহ। কিন্তু তোমাৰ অল অসমত অল হ ভাৰতত। কিমান মানুহ ন কিবা নহয় কিবা এটাটো। দান বৰঙণি আগবঢ়াই নহ সেইখিনি পইচা দি তেওঁ নিজক মানে ধুনীয়াকে চাব পাৰে।
বা আৰু ভিনদেউৰ দুজনৰ মানে বেমাৰ হ'ল তোমাৰ। সেই মানে ডাঙৰ বেমাৰে আৰু দেই তেওঁ কি হৈছে তেওঁলোকে মানে কি হয় সময় গগৈক মাতি। পেলা একে ভিডিঅ'ত। দিলে আৰু তেওঁলোক ইমান মানে অ অৱস্থা পাতি ভালো নহয় তাৰপিছত দি পেলা মানে সে। ৰাইজৰ সহায় বিচাৰিলে। বহুত মানুহে তেওলোকক সহায় কৰিলে জানা তেওলোকে সেই তাৰ পইচা আৰু আৰু তেওলোকৰ যে ল'ৰা ছোৱালী দুটা আছিলে ল'ৰা এটা সৰু সৰু যিহেতু মাক বাপেকৰ বেমাৰ হ'ল বহুত মানুহে আগ আগবাঢ়ি আহিছে দিয়া তেওলোকক সহায় কৰিবলৈ। কৈছে আমি ছোৱালীজনী পঢ়োৱা খৰচ দিম হয় আমি সহায় কৰিম দিয়া ছোৱালীজনীক বা ল'ৰাটোক আমি
অ - অ - অ সেইটোৱে খাদ্য অনুসৰি এতিয়া আমি আমিওতো কেতিয়াবা কাৰোবাক সহায় কৰো। অ, নহলে হয় গম নাপালে হয় কোনেও- কোনেও গম নাপালে হয়। উম, সেইটোয়ে- সেইটয়ে এতিয়াতো ভিডিঅ' টো বনাই যে তেও বেয়া কৈছে আচলতে সেইটো নহয় ভিডিঅ'টো বনাই তেও ভালহে কৰিছে ন অনলি যে তেও সহায় কৰিলেহে যে হ'ব সেইটো নহয় নহয় বেলেগেও সহায় কৰিবলৈ হাতখন আগবঢ়াব ন। কৰিছে বেলেগেও যাতে সহায় এটা কৰক ন। সেইটে বহুত ভাল কাম কৰিছে গম পাইছা তেনেকুৱা আচলতে কৰিব লাগে।
খোৱা বোৱাখিনি আমি যোগাৰ ধৰিম দিয়া। কাৰণ ল'ৰা ছোৱালী কেইটা যিহেতু সৰু হৈ থাকিল মাক দেউতাক দুয়োজনে বেমাৰ হল সেইটো ক্ষেত্ৰতে মানে ভাল লাগিছে আৰু
আৰু তুমি এটা চাবাচোন চৰকাৰকে চব ক্ষেত্ৰতে তুমি নোৱাৰা চৰকাৰে বহুত হেল্প কৰিয়ে আছে ন সহায় আগবঢ়াই আছে কিন্তু তেওলোকে অ, উম, চবকেতো নোৱাৰে দিয়াচোন চব। কেতো নোৱাৰে আৰু চব ফালৰ পৰা তোমাৰ ফ্ৰে থাকে ন ঔষধ বিলাকত দাম বেছি যে সেইখিনিত চবে মানে ল'ব নোৱাৰে ন দায়িত্ব বিলাক হনে নহয় তুমি এতিয়া বেমাৰী মানুহ চাবলৈ গ'লে কিমান আছে।
মই এইটোয়ে ভাল লাগে যে তেওঁলোকে যে সৰুকে পানী পৰা
অ - অ - অ সেইটোৱে ভাল কৰিছে নোৱাৰে নোৱাৰে। কেচা ঘৰনো দিছে। অ, বহুত ডাঙৰ কথা তেওলোকেতো পকা ঘৰ নিজেও সাজিব নোৱাৰিব ন।
গৰমত অ এই গৰমত যাতে ৰ'দ খিনিৰ পৰা বাচিব পাৰে সেইটো এটা। সেইটোৱে বহুত ক সিমান খিনি কৰি দিলেও বহুত আকৌ তোমাৰ ফেন এখনকে দিলে লাইট এটা-
ফেন এখনকে দিলে লাইট এটাকে দিলে। উম- উম সেইটয়ে সেইটয়ে অ, সেই সুবিধা খিনি মানে বেলেগে কৰি নিদিয়ক মানে তেও যে কৰি আছে সেইটো বহুত ডাঙৰ কথা। মানৱীয়তাটো মানে তেওঁ মানে বহুত ধুনীয়াকে কাম কৰি আছে মানৱীয়তা খাতিৰত মানে।
কৰিছে দেই তেও আগবঢ়াইো দিছে আৰু তেও শেষ কামটোৰ কাৰণে মানে শলাগিছে তোমাৰ।
অ, শলা গিছে বহুতে শলা গিছে দেই। সেইটোৱে দিয়া অ, হ'ব দিয়া উম, হ'ব দিয়া।